অ', অ' শুনিছোঁ। আ, কি কৈ আছিলা?
এ, মই তোমাৰ এই ঘৰৰ ভিতৰতে এনেই বহি আছোঁ বিচনাত। তুমি?
অ', অ' মই তোমাৰ এই বহি আছো অকমান, এই বতাহ চতাহ মাৰি আছে মানে বতৰটো আজি গৰম পৰিছিলে যে অকমান, অলপ বেয়া মানে বতৰটো তাক তাকে অকমান বহি আছোঁ। কাইন চাইনো নাই।
বাকী ভাত পানী বনাইছে নেকি?
ভাত পানী তোমাৰ বনোৱাই নাই, কাৰেণ্ট নাই যে, বনাবহে লাহে লাহে।
অ', অ', অ' আমাৰ বনোৱা নাই এতিয়ালৈকে, বনাবহে আৰু।
অ'।
খব খাতি কোৱাচোন?
মোৰ ভালে ভালেই তোমাৰ।
মোৰোঁ ভালেই ভালেই বাৰু দেই, তাকে সি তোমাৰহঁতে কথা এটা পাতিবলগীয়া আছিলে নহয় গমপাইছা নাই? এই এতিয়া মানে তোমাৰ মোৰ বহুত দিন হৈ গ'ল গম পাইছানে মানে তোমাৰ গাটো দুৰ্বল দুৰ্বল লাগি থাকে গম পাইছা নাই কিবা মানে নে গাটো একদম পুৰা জোৰ চোৰ নাইকিয়া নিচিনা এ' কি হৈছে তোমাৰ এগিদিন মানে টোপনিও যোৱা নাই গম পাইছা নাই। তোমাৰ মোৰ ৰাতি এটা দুটা বজালৈকে টোপনি নাযায়েই একেবাৰে।
তাৰপিছত তোমাৰ অ', তোমাৰ সেই এ-এঘণ্টা দুঘন্টা মানহে মানে মোৰ টোপনি যায় গম পাই
উম। এতিয়া তোমাৰ মই এ-তুমি প প্ৰব্লেমটো আৰু তোমাৰ সেই চিনটমছ খিনি কোৱাঁ চোন বা কি কি কাৰণত হয়। মই অকমান মানে তাৰ বিষয়ে অলপ মই চাই থোৱা আছে বা ৰিচাৰ্চ খিনি অলপ জানো মানে কথাখিনি। তুমি কোৱাচোন বাৰু মই তাৰপিছত তোমাক ক কথাখিনি কম বাৰু।
অ', মানে তোমাৰ ধৰি লোৱাঁ মই তোমাৰ অ', নটামান বজালৈকে এনেই মোবাইলটো অকনমান চাওঁ দেই তাৰপিছত ধৰি লোৱাঁ মই ভাত চাত খা খাওঁ আৰু তাৰপিছত এ ভাত চাত খাই হোৱা পিছত কি হয় মই ধুনীয়াকে শুবলে গুচি যাওঁ গম পাইছা নাই।
উম।
তোমাৰ যেতিয়া মই শুবলে যাওঁ, তোমাৰ কি হয় মানে মই তোমাৰ শুবলে চেষ্টা কৰোঁ গম পাইছা নাই। কিন্তু টোপনি নাযায় গম পাইছা নাই একদম পুৰা গাটো চাটি ফুটি চাটি ফুটি চাটি ফুটি লাগি থাকে। তোমাৰ একদম তেনেকুৱা ধৰণৰ মানে একদম প্ৰব্লেম হৈ থাকে। তোমাৰ তেনেকে নন ষ্টপ তোমাৰ বাৰটা এটামানলৈকে তোমাৰ টোপনি নাযায়ে মোৰ।
উম, তাৰপিছত ৰাতিপুৱা ৰা ৰাতিপুৱা ৰাত তাৰপিছত টোপনি যোৱাৰ পিছত ৰাতিপুৱা মানে অলপ দেৰিকে শুই দিয়া হয়।
নহয় নহয় নহয় মানে তোমাৰ কি হয় গম পাইছানে, এই ধৰি লোৱা, মই তোমাৰ এটা এটা দুটামান বজাত যেনিবা টোপনি গৈছে অকমান। তাৰপিছত তোমাৰ আকৌ সেই পাঁচটা মানত আকৌ সাৰে পাই যাওঁ গম পাইছা নে। মানে শুবলে নাপাওঁয়ে মানে দুঘন্টা, তিনি ঘন্টা মানহে পাওঁ শুবলে। গতিকে এতিয়া ম ম নিজে অনুভৱ কৰিছোঁ দেই। মোৰ তোমাৰ স্বাস্থ স্থ্যটো ওপৰত মানে অকমান ক্ষত
উম, এতিয়া হয় হয় এতিয়া চোৱা, মোৰ কথাটো শুনা এই টোপনি যোনটো ব্যৱচ থা আছে, সেই টোপনিটো আচলতে আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ গম পাইছা নাই। এতিয়া মানুহ এজনক তুমি তিন দিন চাৰি দিনৰ কাৰণে খাইদ দ্য যদি খাবলে নিদিয়াকে থৈ দিয়া
অ'।
সংকটজনক ভাৱে হ'লেও জীয়াই থাকিব। কিন্তু তুমি এ এটা মানুহক তিনদিন নোখোৱাকে তুমি এ তিনদিন বাদ দিয়া তুমি। দুদিন সম্পূৰ্ণকে চকু চকু ন মানে তোমাৰ শুবলে নিদিয়াকে থাকিব নোৱাৰে গম পোৱা নাই এজন মানুহ। মানে কি হয় যে তিয়া সম্পূৰ্ণৰূপে আমাৰ আ ব্ৰেইনটো যেতিয়া বা আমাৰ মগজুটো যেতিয়া শু সু নিদ্ৰাত থাক কে তেতিয়া আমাৰ গোটেই শৰীৰৰ গোটেই অ', ব্যৱস্থাত টো প্ৰথম কথা শ্ল' হৈ পৰে, মানে মন্থ হৈ পাই ধীৰ গতিত গোটেই শৰীৰটো কি হৈ যায় নতুনকে গঠন
হয়, হয়।
আকৌ মগজুৰ নতুন নতুন চিগনেলচ বিলাক, নতুন নতুন নিউৰন কান চন বা স্নায়ু সংযোগিলে নতুন নতুনকৈ সং মানে
হয়, হয়, হয়
তাৰ পিছ তাৰ পিছতে তোমাৰ সেই কথাখিনি যোনবিলাক আছে, এই গোটেই ঘটনাটো ঘটে তোমাৰ
টোপনি, টোপনি সময়ছোৱাত হয়,
এজন তোমাৰ সুস্থ ব্যক্তি বা এতিয়া তোমাৰ এতিয়া যিমান বয়স হৈছে, বয়স অনুসৰি তোমাৰ অ, শুবন
উম, শুব লাগে। শুব লাগে, হয়।
যদি নুশুৱা মানে কি হয়, যেনেকে আমাৰ শ শৰীৰৰ বাবে খাদ্য গুৰুত্বপূৰ্ণ, ঠিক বা পু-পুষ্টি ঠিক তেনেকৈ আমাৰ মগজুৰ বাবে শৰীৰৰ কাৰণে মেইন পুষ্টিটো হৈ গ'ল, তোমাৰ মগজুৰ মেইন পু-পুষ্টিটো হৈ গ'ল নিদ্ৰা। হয় নহয়? এটা এতিয়া একদম বহুত এটা দীঘলীয়া সময়ৰ টোপনিৰ পৰা উঠা পিছত কেনেকুৱা লগে গাটো, কিমান এটা ফ্ৰেছ ফ্ৰেছ ফিল হয়। হয়, বা কিমানখিনি হয় নহয়? নতুন কাম কৰিবলে মন যায় শৰীৰতো সক্ৰিয় যেন লাগে, এতিয়া প্ৰথম কথা টো পনি নহা এটা বহুত কেইটা কাৰণ হ'ব পাৰে, তাৰ প্ৰথম কথা, তোমাৰ ৰ, কেতিয়াবা কি হয়, শৰীৰত কিছুমান, আ, তোমাৰ ভিটামিনেই হওক, খ নিজ পদাৰ্থই হওক বা কেতিয়াবা হৰমন ডিচবেলেঞ্চৰ ক্ষেত্ৰতো টোপনি নাহিব পাৰে। কেতিয়াবা তোমাৰ এনেকুৱা হয়, বেছিকৈ তুমি যদি ক-কন্সুম কৰা, বা ম'বাইল ব্যৱহাৰ কৰা সেইটো ক্ষেত্ৰতো হব পাৰে। বা যদি কেতিয়াবা শৰ-শৰীৰতটো যদি একেৰাহে তুমি যদি দিনত যদি পৰিয়ে থাকা, একো যদি কাম বন নকৰা, এক্সাৰচাইজ যদি নকৰা, তেতিয়াও টোপনি নাহিব পাৰে।
অ, এতিয়া মই তোমাৰ সেই-সেইটো বিষয়টো মই তোমাৰ ডক্টৰ ওচৰলৈ গৈছিলো মানে। আ, মই ডক্তৰ ডক্তৰে মোক কৈছে মানে ঔষধ পাতি এতিয়া দিছে বাৰু দেই। কিন্তু তাৰ লগতে কৈছে মোৰ মানে মোবাইলৰ স্কিন টাইম স্কিন টাইমতটো অকন বেছি মানে গম পাইছানে? ধ, অ, এতিয়া ধৰি লোৱা সেই মই ম'বাইলতো অ কমান বেছি ব্যৱহাৰ কৰো, সেইটো কাৰণে কি হৈ ছে মানে তোমাৰ আমাৰ এই মোবাইলৰ পৰা যিটো তোমাৰ ৰেইটো ওলাই মানে সি কি কৰে আমাৰ স্বাস্থ্যতটো মানে হানি কৰে গম পাই আৰু ধৰি লোৱা তোমাৰ সেই, অ, ম'বাইলটো যদি আমি ৰাতি বেছি দেৰিলৈকে চাওঁ কি হয় গম পাইছানে? এই আমি এতিয়া ধৰি লোৱা আকৌ শৰ্ট ভিডিঅ' বিলাক যে বেছিকে চাওঁ, সে-সে বিলাক আমি যদি বেছিকে চাই থাকো কি হয় আমাৰ মানে, কিবা এটা হয় মানে গম পাইছো নাই শৰীৰত। গতিকে তাৰ ফলত আমাৰ, অ, টোপনিটো কমি যায়।
উম, উম, এতিয়া তোমাৰ কি হয় প্ৰথম কথা, আমাৰ শৰীৰত কি-কিছু কিমান মানে আহ, হৰমন আছে সেই হৰমন বিলাকে আমাৰ গোটেই কাৰ্যবলাক কন্ট্ৰল কৰে। এতিয়া আমাৰ যোনটো হেপি হৰমন, বা শৰীৰত আমাৰ সুখ অনুভৱ কৰা হৰ্মন সেইটো আমি দ'পামিন বুলি কওঁ।
হয়, হয়,
এনেকুৱা হৰ্মন আছে, যোনবিলাক হৰমনে আমাক চিন্তা ভাৱনা, বা দুখ কষ্টত যোনবিলাক হৰ্মন নিসৰণ হয়, সেইবিলাক কলেষ্টল বুলি কয়। গম পাইছা? মেলা টোন নামৰ এনেকুৱা হৰমন আছে যিয় আমাক টোপনি যোৱাত সহায় কৰে। এতিয়া কি হয়, এই গোটেই বস্তু বিলাক তোমাৰ মনৰ লগত কথা। এতিয়া তুমি যেতিয়া কটেন্ট বেছি কনজিওম কৰিবা মানে মোবাইল যদি বেছি চাবা, তেতিয়া প্ৰথম কথা থা মোবাইলৰ পৰা এটা ব্লু ৰে ওলায়
হয়।
গম পাইছা আৰু বিশেষকে ৰাতি যেতিয়া চব ফালে আন্ধাৰ হৈ থাকে আন্ধাৰৰ সময়ত যদি এটা এটা নিৰ্দিষ্ট লক্ষ্য বা প্ৰতক্ষ্য যদি যে অনলি ফকাচ কৰি যদি মোবাইলত চাই থকা নহয় তেতিয়া কি হৈ যায় সেই ৰে টো চকুত সোমাই মানে কি হয় যে আমাৰ ব্ৰেইনক যথেষ্ট ডিষ্টাৰ্ব কৰে মানে।
ডিৰ্ষ্টাব কৰে হয় হয়, আৰু তোমাৰ সেই বেছিকে মোবাইল চালে চাবাচোন মাথাও বিষ
অ', মাথা-মাথা বিষ হয় চ কু-চকু মানে আলটিমেতলি অ', চকুত প্ৰবলেম হয় চকুত প্ৰব্লেম হয় মানে আলটিমেতলি ব্ৰেইনত প্ৰবলেম হয় ন', অ', তাৰপাছতে তুমাৰ সেইকাৰণে আই কমফৰ্ট টো লগা তুমি এতিয়া সেইকাৰণে আই কমফৰ্ট টো লগাই চাবা। এতিয়াও মানে ৰাতি যদি চোৱা কেতিয়াবা কম সময় চাবা আৰু আই কমফৰ্ট টো লগাই চাবা তাতে মানে কি হয় ব্লু ৰে টো নোলাই তেতিয়া অলপ মোবাইলটো ৱাৰ্ম কালাৰ হৈ যায় মানে। মানে আ অলপ অৰেজ্ঞ কালাৰৰ হৈ যায়, তেতিয়া যিনিবা অলপ দেমেজটো কম হয়, আৰু মোবাইল কেবা ওচৰত লৈ নাচাবা মই এ কথাটো কৈছো স্ক্ৰীন টাইমতটো অকমান কমাবা মবাইলতটো ওচৰতলৈ নাচাবা
তাকে মই এতিয়া কমাইছো বাৰু স্ক্ৰীন টাইমটো। কি যে এতিয়া মানে মই যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছোঁ তেতিয়াৰ পৰা মোৰ তোমাৰ ধৰি লোৱা এতিয়া মোৰ ভাল হৈছে মই ভাল পাইছো, আৰু মই মোবাইলতটো এতিয়া তোমাৰ চোৱাটো অকমান কমাইছো বাৰু দেই তাৰপিছত তোমাৰ এতিয়া মানে মই ভাল হৈছে মই এতিয়া সুস্থ হৈছো আৰু। তাৰপিছত মই এতিয়া তোমাৰ সেই আচলতে এতিয়াহে গম পাইছো এতিয়া যেতিয়া মই এবাৰত এবাৰ বেমাৰত পৰিলো গম পাইছা নে তেতিয়াহে মই পাইছো যে অ', এইটো তোমাৰ মোবাইলে আমাক ইমানখিনি ক্ষতি কৰিব পাৰে আৰু অ', আৰু মানে আ এই টোপনিৰ যিটো গুৰুত্ব গম পাইছানে মই কিন্তু টোপনিৰ গুৰুত্ব ত্বটো সেই তেতিয়া তোমাৰ অনুভৱ কৰা নাছিলো যেতিয়া তোমাৰ ধৰিলোৱা মই ইমান বেছিকে শুই থাকো যে তেতিয়া ধৰি লোৱা মই টোপনিৰ গুৰুত্বটো ইমান অনুভৱ কৰা নাছিলো কিন্তু মই এতিয়া তোমাৰ যেতিয়া মোৰ টোপনি নধৰা হ'ল টোপনি নহা হ'ল তেতিয়া আচলতে মই সেই টোপনিৰ গুৰুত্বটো বুজিব পাইছো যে এজন মানুহক অ' এজন মানুহৰ টোপনিটোয়ে আমাৰ কিমান ডাঙৰ ভূমিকা এটা পালন কৰি থাকে হয় নহয়
হয় সেইটোৱে কথা এ আচলতে। উ,
এতিয়া এজন মানুহে তুমি এতিয়া কৈছাই কথাটো হয় নহয়, এজন মানুহে তোমাৰ অ মিনিমাম আচলতে সাঁতৰ পৰা আঠ ঘন্টা শুব লাগে হয় নে নহয় এতিয়া আমি যেতিয়া তোমাৰ গোটেই দিনটো কাম কৰিম হয় নহয়, আমাৰ আমাৰ গোটেই ব্ৰেইনটোৱে গোটেই আম-আমাক কণ্ট্ৰল কৰি থাকে হয় নহয়, ব্ৰেইনটোৱেটো আমাক কণ্ট্ৰল কৰি থাকে ব্ৰেইনে আমাক চিগনেল পঠাই থাকে প্ৰতিটো অংগলে, এতিয়া আমি আচলতে সেইকাৰণে ব্ৰেইনটোক ৰেষ্ট দিয়াৰ প্ৰয়োজন আছে।
প্ৰয়োজন আছে প্ৰয়োজন আছে ৰিপেয়াৰ কৰাৰ প্ৰয়োজন আছে ন'।
প্ৰয়োজন আছে এতিয়া তোমাৰ ধৰি লোৱা আমি দিনটো ধৰি লোৱা অ', ছয়ৰ পৰা আঠ ঘন্টা কাম কৰিলো যেনিবা হয় নহয় এতিয়া সেই সময়ত আমাৰ শৰীৰটো কিমান হেৰি হৈ থাকে হয় নহয়। আমাৰ কিমান তোমাৰ ছেলচ কি হয় দেষ্ট্ৰয় হয়, হয় নহয়।
দেষ্ট্ৰয় হয় অ'।
কি হ'ব আমাৰ আমি যদি শুবলৈ নাপাও মানে এতিয়া কি হয় আমি টোপনি যোৱাৰ লগে লগে কি হয় আমাৰ আমি যেতিয়া টোপনিত থাকো তেতিয়া আমাৰ যিখিনি ছেলচ দেশ ডেষ্ট্ৰয় হৈছিলে সেই চেলছ বিলাক আকৌ পুনৰ ৰিপেয়াৰ হয় মানে।
ৰিপে-ৰিপেয়াৰ হয় অ'। এত-এতিয়া হয়-হয়।
তেনেহ'লেতো আমাৰ সেই চেলচ বিলাক তোমাৰ ৰিপেয়াৰ হ'বলে নাপাব, নহয় যে? সেইকাৰণে আমাৰ বেমাৰ বিলাক বেছি
বেছি-বেছি। হয়, হয়, হয়। এতিয়া তোমাৰ ইয়াৰ লগতে আৰু কেইটামান আৰু কেইটামান কথা জড়িত হৈ আছে দেই। মই তোমাৰ এইখিনিতে গুৰুত্বপূৰ্ণ কেইটামান কথা-কথা কৈ থওঁ, এতিয়া তোমাৰ সেই শোৱাৰ লগতে কি হয়, তুমি সদায় এটা কথা মন কৰিবা এইটো, যে সদায় তোমাৰ শুৱা টাইমটো অকণমান ফিক্স কৰিব চাবা।
ফি-ফিক্স কৰিব লাগে অ'। সেইটো মই গম পাইছো বাৰু দেই কথাটো।
তুমি সদায়, হয়-হয়। তুমি যদি সদায় চাৰে দছটাত শুৱা, তেনেহ'লে সেই টাইমটো ক ফিক্স কৰিবা আৰু ৰাতিপুৱা শোৱা টাইমটো, ৰ-ৰাতিপুৱা উঠা টাইমটো ফিক্স কৰিবা। গম পাইছা নে নাই! কাৰণ কেতিয়া কি হয়, আমাৰ গোটেই চাইকেলটো তেতিয়া এটা চিষ্টেমত চলে। কেতিয়াবা তুমি দছটাত শুবা কেতিয়াবা এঘাৰটাত শুবা, কেতিয়াবা উঠিবা চ-আঠটা বজাত কেতিয়াবা ছটা বজাত উঠিবা, এই বস্তুটো আচলতে আ-একদম কনষ্টেন্ট নহয় ন' বস্তুটো! অ, চাদেনলী চেঞ্জ হোৱাৰ লগে-লগে গোটেই আমাৰ ৰিপেয়াৰ ম'ডটো অ', চেঞ্জ কৰিবলগীয়া হয় বডিটোৱে। যাৰ ফলত এডজাষ্ট কৰোতে অলপ সময় লাগে। যাৰ ফলতে তুমি এতিয়া ক'লা যে, দেহটো আমাৰ কি লাগি থাকে অলপ অ' মানে স-দুৰ্বল-দুৰ্বল লাগি থাকে, তেনেকুৱা কথাটো। ল-ল'-ল', আহ, আৰু দ্বিতীয় কথাটো টো হৈ গ'ল কি, তোমাৰ কি হয়, শৰীৰটোৱে তেতিয়াহে ৰিপে ৰিপেইৰ কৰিব বা সম্পূৰ্ণ এটা গভীৰ টোপনীলে তেতিয়াহে যাব, যেতিয়া শৰীৰটো শৰীৰটো অলপ ব্যায়াম-চ্যায়াম কৰা হয়, বা এক্সাৰচাইজ-চেক্সাৰচাইজ কৰিলে মানে কি হয় শৰীৰ টো সম্পূৰ্ণৰূপে মানে ক্ৰিয়াবোৰ হয়। এতিয়া তোমাৰ কি হয় দিনটো ধৰা তুমি অন্যান্য শাৰীৰিক কাম একো নকৰিলা,
হয়, হয়।
শৰীৰত এই ব্লাড চাৰ্কুলেশ্বনে হওঁক বা হৰমন চাৰ্কুলেশ্বনে হওঁক এই চাৰ্কুলেশ্বনবিলাক ভালকে নহয়, কাৰণ তেজটো হিট নহয় বা এক্সাৰচাইজবোৰ নক-নক কৰিলে তোমাৰ, আমাৰ ঘা-তেজ গাৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ ঘাম হিচাপে বাহিৰ নহয়। হয় নাই? এতিয়া সেইবিলাকেও যথেষ্ট হেই কৰে মানে কেতিয়াবা কি হয়, তুমি চাবা, তুমি বহুত যেতিয়া কাম কৰি দিবা বা এক্সাৰচাইজ কৰিবা তেতিয়া একদম শৰীৰটো যেতিয়া অৱস হৈ পৰিব, সেইদিনাখনি তোমাৰ ধু-ধুনীয়া টো নী যায়, হয় নে নহয় বাৰু? অ', অ', শুবলে মন গৈ থাকে। তেতিয়া একদম-একদম ফ্ৰেচ ফিল কৰা হয় শৰীৰটো। আৰু দ্বিতীয় কথাটো হ'ল তোমাৰ খোৱা-বোৱা আচলতে
খোৱা-বোৱা। অ', খোৱা-বোৱাটো আচলতে ঠিক হ'ব লাগে গম পাইছা নাই? এতিয়া মই সেই ডক্টৰ ওচৰলে গৈছিলোঁ যে তেতিয়া মোক সেই ডক্তৰে তোমাৰ সেই খোৱা-বোৱা কথা কৈছিলে। তোমাৰ আমি একদম, মানে এতিয়া ধৰি লোৱা, আমি বেছিকে যে ফু-ফাষ্ট-ফুডবিলাক খাই থাকোঁ, সেইবিলাক একদমে খাব নালাগে গম পাইছা নাই? সেইবিলাক আমাৰ সেই টোপনিৰ কাৰণে বহুত বেয়া মানে। তোমাৰ, আমি সদায় হেল্থি ফুড খাব লাগে।